হেল্ল, ' শুনা পাইছো আপুনি পাইছে নাই।
উম পাইছো পাইছো কি কৰিছ
অ এইয়া মই বো ইয়াতে আমাৰ ৰুমতে বহি আছিলো এইফালে ওলাই গৈছিলো লগৰতোৱে চিঞৰিলে। এই ডাঙৰ সাপ এডাল দেখিলো তাকে দেখি ভয় খাই গলো তাকে।
কি সাপ বা
নহয় সাপৰ মানে মোৰ বিষয়ে মানে হেৰি জানো বাৰু। মানে তলটো অকমান মাটি ওপৰতো একদম পুৰা ক'লা মোৰ মতে চাগে মুচৰা খাব বহে। মূচুৰা সাপে এনেকুৱা কলা থাকে বেছি কেটকটকে ক'লা থাকে যে।
এই মোচোৱা সাপৰ বিষ নাই নহয়।
মুচুৱা সাপৰ বিষ আছে কিন্তু মুচুৱা খাবে পকে নাকামুৰে। অ মুচৰা মুচৰা সাপটো মানে নামটো সেইটো মানে মচুৰা এনেকে মানে আপোনাৰ পকাই পেলাই পকাব মানে। অজগৰ বিতাল দেখিছে ন অজগৰে যেনেকে মানুহক এনেকে চেপি ধৰে যে। এই মূচোৰা খাপেও তেনেকে চেপি ধৰিব এটা এবাৰ যদি তাত চেপত সোমাই গ'ল নহয়। ওলাব নোৱাৰে আৰু সৰু সৰু মানে হেৰি পোৱালি সৰু সৰু ছাগলী পোৱলি ছাগলী পোৱলি যদি দে মানে মেৰিয়াই লে তেনেহ'লে সেইটো এৰ নাখায় আৰু স তাৰ মেৰৰ পৰা এ খাব নোৱাৰে আৰু সেইটো কাৰণে
আচ্ছা আচ্ছা বাকী খবৰ খাতি কেনেকুৱা তোমাৰ
খবৰ খাতি ভালেই আৰু উম গৰম ইমান পৰিছে গৰমতে সাপ চাপ ওলাইছে
তাকে এতিয়া খ ভ ওলাই চে গম পাইছা নাই
তাকে এতিয়া এইটো দিনত হয়
কালি মই কি হ'ল মানে ৰাতি তোমাৰ এই লগৰ এটাই ফোন কৰিছিলে তাৰ মই তোমাৰ সেই ৰাস্তা ফালে ওলাই গৈছিলো তোমাৰ গৰমো হৈ আছিলে আকৌ তোমাৰ কাৰেণ্টটো নাছিলে সেইকাৰণে অকমান ওলাই গৈছিলো মানে ৰাস্তা ফালে
হয় হয়
পপকৈ এনেকৈ মোবাইলত কথা পাতি পাতি আহি আছোঁ গম পাইছানে তোমাৰ মানে তোমাৰ এইফালে গছ গছো আছে নহয় গছ গছনি আছে যে এ ৰাস্তাটোত এই কি আছে পুৰা গছৰ ডাঙৰ ডাঙৰ পাত চাত বিলাক পৰি আছে তাৰপৰা কথা পাতি মই আহো নে আৰু তোমাৰ হালধীয়া ৰঙৰ তোমাৰ মানে হেৰি বাগ্ৰা চাব বাগ্ৰা চাব ডাল প অ বাগ্ৰা চাব এডাল তোমাৰ পৰি আছে নহয় গম পাইছা নাই তোমাৰ মই অলপতেহে গৈছো থকা নাই তোমাৰ মই মইতো খ খুটিব বুলিয়ে ভাবিছিলো মইো তোমাৰ তাক দেখা নাই সিও মোক দেখা নাই তাৰপিছত দুইটাই ঘপককে দেখ লৈ তাপা ময়ো এটা জা সাপডালো তোমাৰ ইফালে ম গৈ আকৌ পলাই গুচি গ'ল বাৰু দেই ভাগয় ভাল নুখুতিলে নহলে সি মানে যদি বেছি ভ
চাকে ই আপুনি যদি হেৰি কৰিলে মানে যদি উৎপাত কৰিলে নানে জঁপিয়াই দিলে নে সিও বয় খাই গ'লহ ন তেতিয়া আপোনাক স কামুৰিললে ন এক প মইতো ভাবো আপোনাৰ এনে মানুহে কোৱা শুনিছো আৰু বাগ্ৰা চব বোলে আপোনাৰ দেখিলে বোলে ভাল বুলি কয় দেখোন আৰু সি বোলে উ তাৰ বোলে মখ বোলে দু খন থাকে হয় নেকি মইতো এইেইটো এনেকে নাজানো বাৰু চাইণ্টিফিকেলি কিন্তু গাঁৱৰ মানুহে যেনেকে কয় দুখন দুখন মুখ থাকে বোলে অ গৰু চৰু নিজে গাখীৰ খাই পেলাই খাব পাৰে বোলে
অ এই মই মই তোমাৰ মানে ৰাতি আছিলে যে তোমাৰ ঘপককে দেখি গলো ন ন ম মইও ভয় খাই গলো ন মই ভালকে খেয়াল লব লাগিব বাৰু দেই নকৰিলো সেই কথাটো এ সাপডালো সাপডালো গুচি গ'ল আকৌ মইো তোমাৰ এইফালে গুচি আহিলো মানে সেইকাৰণে মানে ইমান ভালকে নেদেখিলো আৰু
উম, এনে আপুনি কেতিয়াবা সাপ চাপ চুই পাইছে নাই? এনে
এ নাই, নাই, এ নাই, নাই, মই চুই পোৱা নাই দেই, তোমাৰ মানে মোক সাপডাল চুবলৈ একদম কিবা কিবি লাগে গা চা
নহয় চুবলে কিবা কিবি লাগেটো নহয়, চুবলেটো চবে ভয় কৰিব ন। মই কিন্তু চুই পাইছো আপোনাৰ, কি সাপ গম পাই নাই? কাহহলা সাপ চুই পাইছো, মানে চিনি পাই নাই?
পাওঁ পাওঁ পাওঁ পাৰ নিশ্চয় পাওঁ, এ তোমাৰ গাহলা সাপ এতিয়া থাকেই গোটেই গছে
অ আমি আগতে মানে কি কৰো এনেকে গছত গছত মানে উঠি খেলি ফুৰো আৰু, এ নৰসিং গছছে আছে থাকে ওচৰতে। এ তেনেকুৱা গছত মানে নৰসিংহ গছত আপোনাৰ হেৰি হৈ যায় সাপবিলাক এনেকে শুই থাকে ৰ'দত জিৰণি লৈ থাকে, ত গম নাপাওঁ আমিতো এই কি মানে সাপ আছে বুলি, ত গৈ পেলাই মানে নৰসিংহৰ পাত বিলাক এনেকে মোহাৰি দিছো আৰু তাৰপিছত দেখিছো অ সাপ আহি গৈছে ভয়ত গা সেনেকে জোকাৰ খায় গৈছে একদম আৰু, পোৰা গা চা জিঞ্জিনাই গৈছে ভয়ত, হাতত ঠাণ্ডা ঠডা তাৰপিছত এনেকে চাইছো চাই পেলাই দলিয়াই দিলো দূৰলে। একদম বহুত ভয় লাগিলে সেই সেইদিনাখন, অঁ মানে মানে নজনাকে চুইছিলো নজনাকে চুছিলো ন, গম নাপাও টো ইয়াত যে সাপ থাকিব পাৰে বুলি মই সেনেকে গছৰ পাতডাল এনেকে লৈ পেলাই মানে আমি আহোঁতে ছিঙি আহো মানে এনেকে। নৰসিংহ পাতবোৰ এনেকে চিঙি ভাল লাগে, ত তেনেকে মানে সাপ আছ আছে বুলি এতিয়া গম নাপাওঁ, সাপডালতে এনেকে চুই দিছো তাৰপিছত আৰু দলিয়াই দিলো দলিয়াই পলালো।
কেনে কেনেকুৱা লাগিলে চুই?
চুবলে ঠাণ্ডা ঠাণ্ডা আৰু।
অ।
মোৰ প্ৰথম মানে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে বুজি পোৱা নাই কি হৈছে, এফালে কথা পতাত ব্যস্ত হৈ আছো মই লগৰৰ লগত
অ অ সেই মই বাও চুই পোৱা নাই দেই
তেনেকে চোইছো মই এনেই পোৱা নাই মই সেইটোকে সেইটো কাৰণে হে কৈ ছো মানে কথা এনে এনে আপুনি কি কি ধৰণৰ সাপ দেখিছে বাৰু
মই তোমাৰ ধৰি লোৱা এতিয়া ফেটি খাপ দেখিছো মচুৰা সাপ দেখিছো আকৌ চকৰি ফেটি দেখিছো তেনেকে দেখিছো আৰু কিব কিবি মই এতিয়া কা হলা সাপ নাইবিয়া সাপ তেনেকুৱা ধেৰ সাপ দেখিছো আৰু
এতিয়া মই মইতো কাষল খাপ টো দেখিয়ে থাকো গছত বগাই ফুৰে আকৌ এ আপোনাৰ মানে মই আগতে মাছ ধৰিবলে জাল পাতোতো
অ অ
আপোনাৰ এই যেতিয়া বৰষুণ দিয়ে বেছিকে তেতিয়া মান ধোঁৱা সাপ বিলাক লাগে মানে ওপৰে দি থাকে জাল টো ওপৰত পাতি দিও যে, ত তেতিয়া মানে বহুত লাগে ধোৱা সাপ আকৌ এ জালখনত জোন দিনত ঢেৰ মাছ লাগিব মাছৰ মানে গোন্ধ হৈ থাকে ন জালখন তেনেকে আনি পেলাই যদি আমাৰ ঘৰৰ মানে বননি এডোখৰ আছিলে তাত মানে জালখন থৈ দিয়া থাকে আৰু
অ অ
তাত সেৰি খনত মানে ফেটি খাপ মানে বাহ এটা আছিলে মইতো গম নাপাও মানে জালখন মানে এনেকে তাতে পেলাই থৈ দিওঁ আৰু পেলাই পেলাই মই খেলিব গুচি যাও কৰবাত তাৰপিছত পিছদিনাখন মই জালখন চাইছো সি মানে দুটা ফেটি সাপৰ পোৱালি লাগি আছ ছে নহয় জালখনত তাৰপিছত পুৰা জালখন এনেকে পকাই পকাই মানে পুৰা হেৰি কৰি দিলে এ কি কৰে সাপ থাকিলে পুৰা পকাই পকাই জালখন পাক খুৱাই পেলালে গোটেইখন তাৰপিছত দেখি পেলাই মোৰতো ভয় লাগিছে এ কি কৰিম এতিয়া তাৰপিছত এ হেৰি দেউতাক দেখুৱাইছো এতিয়া কি খাব বল বোলে তেতিয়া কৈছে বোলে এইকেইটা বোলে চকৰি ফেটি বুলি কৈছে মানে হেৰি সিহঁতৰ গা তেনেকে ে মানে বগা বগা গোল গোল কেে আঙুঠি নিচিনাকে কাপ কাপ থাকে মানে এইেইটো বহুত বোলে ডেঞ্জাৰ খাব বোলে হে এবাৰ যদি মানুহক কামোৰে মানে মানুহো বোলে বচাৰ উ বচাৰ বোলে চান বোলে বহুত কম আছে বোলে আধা ঘন্টা পোন্ধৰ মিনিটৰ ভিতৰত মানুহ মৰি যাব স কিং কবৰাতকে সিকে ছেকেণ্ডত পই মানে কিং গবৰাই নেকি কিং গগবৰা বুলি কয় নেকি
হয় হয় হয় এই মানে কি হয় আ আমাৰ ইয়াত তেনেকুৱা সেই চ কৰি ফেটি সাপ বহুত ওলাই গম পাইছা নাই তমাৰ মানে আ আমাৰ ঘৰৰ ওচৰতো ধঢেৰ আছে মানে তেনেকুৱা খাম বামাৰ মই সেই তেনেকুৱা চ কৈ ফেটি মই দেখিয়ে থাকোঁ তাকে আজিলৈকে বাৰু একেবাৰে ওচৰত মানে হেৰি হোৱা নাই বাৰু দেই একেবাৰে ওচৰত দেখা নাই বাৰু কিন্তু মানে সেই তোমাৰ এনে ৰাস্তা পদূে পৰিয়ে থাকে মানে
অ সেই ৰাস্তা ফটে পৰি থাকে যে গৰমত মানে মই এনেকুৱা দিনতে হয় ন তেতিয়া মই জাল ধলো তাতে দুটা পোৱালি লাগি আছে তাৰ পিছতে এবাৰ ডাঙৰ এটা ল নহয় আৰু এটা কি আছ আমাৰ ঘৰত মানে এবাৰ সাপ সোমাইছিলে অ মায়ে ময়ে আছো ঘৰত এতিয়া সাপডালত মানে খেদি আছো নাযায় মানে এতিয়া আৰু পকা মানে ক'লা ক'লা ৱাল আছিলে মানে চাই লাগিেলাই ৱালখন মানে পকা ৱাল খখন ক'লা হৈ আছে ত তাতে মানে এ এ সাপডাল মানে গাটোৰ পুৰা মিলি মিলি গছে আৰু ভয় লাগিছে এতিয়া আন্ধাৰ আকৌ কাৰেণ্টো গুচি যায় পটককে লাইট মাৰি চাৰ্জিং লাইট মাৰি মাৰি চাওঁ চাই পেলাই এ দেখো তাৰপিছ দেখিলে আকৌ ভয় লাগে ওচৰলৈ যাবলৈ কালে উফৰি চপিয়াই দিলে কি হ'বানে তেুৱ লে তাৰপিছত উম মইতো এবাৰ জালত যে লাগিছিলে সেইটো মোৰ মনত খিয়া কৰিলো মই তাৰ পিছ মই তপিছত মই এতিয়া কি কৰিম এয়া সাপডাল উলিয়াব গ সাপডাল খেদিলো বহুত াইম খেলিলো এ দুটামান মায়ে মই যুঁজিলো তাৰ পিত নক'লে আৰু খেদিলো ফেনেল চেনোইল মাৰিলো কে চ মাৰি দিলো মানে গাল মাৰ দিয়া নে ওচৰত চেটিয়াই দিলো ত ভাবিতো মানে সাপ্তালতে কোনোব পৰা আতৰি নকলে ত তাই সেইটো কাৰণে মই কি কৰিলো ভাবিলো এ মই জালখন আনিলো আনি পেলাই এ জালখন খন তেনেকে যেনেকে উ বান্ধি থোৱা থাকে তেনেকে মানে হেৰি লাঙি জালৰ কথা কৈছো হা ত আনি মানে বাহডালত মানে এনেকে বাহ আগত বান্ধিিলো বান্ধি পেলাই মানে সালোনডোখত আছেেইডোখত থৈেলাই বাহহডালতে আওলাই থৈ দিলো এতিয়া মানে সাপডালৰ খন্দডত মানে জালখন আছে তাৰপিছত তেনেকে থৈ গুচি গ'লো নহয় তাৰপিছত এ অলপ টাইমৰ পিছত খাপডাল খাতাত আহি পেলাই জালখনত সোমাই গলে তাৰপিছত এতিয়া কি কৰিম আৰু তাৰপিছত এতিয়া কি কৰিম আৰু তাৰ পিছত উম ভাতডাল নোযোৱা হল এতিয়া খেতি খেতি নগলে আৰু ভিতৰত আমাৰ ভাত বনোৱা জেগা আছিলে পাকৰ আছিলে এইটো সেইটো অ অশান্তি হৈছে এতিয়া আমাৰ গোটেই ইমান টাইম ৰখিছো তই মাৰিব সাপ চাপ নাপায় আৰু কিন্তু লাষ্টত এইটো উপায় নাইকিয়া হৈ গ'লগে তাৰ পিছত জালে চালে নি পেলাই পেলাই দিলোগে
অ তাকে ঠিকে কৰিলা ব হ' দেই তাকে সেই এনেকুৱা ক্ষেত্ৰত কি হব লাগে গম পাইছা নাই মানুহৰ ঘৰত যদি এনেকুৱা ক্ষেত্ৰত যদি মেকুৰী এটা যদি থাকে তেনেহ'লে টেনশ্যন নাই আৰু গম পাইছা নাই কাৰণ মেকুৰীয়ে খাপেতটো মেকুৰীলে ভয় কৰে আৰু মানে মেকুৰী বিলাকে কি কৰে সাপৰ লগত একদম পুৰা খেলি খেলি খেলি খেলি তোমাৰ তাক মানে একেবাৰে খেদাই দিয়েগে। সেইকাৰণে তোমাৰ মেকুৰী চেকুৰী থাকিলে ভাল আকৌ দেই মানে মই তোমাৰ আগতে হেৰিয়াতে আছিলো ন। মানে মই আগতে মাহীহঁতৰ ঘৰত আছিলো তাতো মানে তোমাৰ বহুত-বহুত স সোমাই মানে তোমাৰ গোটেই তোমাৰ সেইফালে সাপৰ বাহ আছিলে মানে তাৰপিছত তোমাৰ কি হয় সেই মেকুৰী পোৱালিও আছিলে মানে তাৰ মেকুৰীৰ পোৱালি এটা তোমাৰ মানে সধালতে খি খেলি সাবধান খেলি ডাঙৰ আছিলে আকৌ সৰু খাব নহয়।
আচ্ছা,
খেলি-খেলি-খেলি-খেলি তাক মানে একেবাৰে লাষ্টত খেদাই দিলেগে আৰু সে গৈ চগৈ থাকিলে ভাল আৰু ইমান টেনচন নাই।
উম, ভাল-ভাল বাৰু মেকুৰীয়ে সাপকে মাৰি দিয়েগে একেবাৰে লাষ্টত। কিন্তু মেকুৰীয়ে কি কৰে মানে মই এটা পাইছো। মানে আগতে, আমাৰ ঘৰত আমাৰ প আগতে মানে যেতিয়া পুৰণা ঘৰ আছিলে, ডাঙৰ ঘৰ। এটা আছিলে। তেতিয়া মানে কি হয়? এই মেকুৰী আছিলে। আমাৰখন মেকুৰী মানে তেতিয়া পোহে। আমাৰ ঘৰপৰা মেকুৰীলৈ গৈছিলোঁ। মাহী ঘৰপা। তাৰপিছত এ-এ মেকুৰীটোৱে কি কৰে? এই যে ৰাস্তাত যে, এইটো কি বুলি কয় মানে গৰম দিনত যে। এইবোৰ গছে চছে ক'বাতযে এ সৰু সুৰা সাপ বোৰ যে বগাই বগাই ফুৰে। মাটিত পৰিব নহয়, মেকুৰীটোৱে ধৰিব, ধৰি পেলাই অলপ খেলি খেলি নি পেলাই ঘৰৰ ভিতৰত পোৱাই দিয়েগে নহয়।
অ' এ সেইটো বাৰু বেয়া বাৰু দেই। তাকে সেই মেকু মেকুৰী এ মেকুৰী মানে কি গম পাইছানে নাই? তোমাৰ যদি ঘৰৰ ভিতৰলৈ যদি বস্তু আনিলে যদি খেদাই দিয়া, তেনেহ'লে সি তেনেহ'লে ইমান বেছি। কে ঘৰৰ ভিতৰলে নানে মানে গম পাইছানে নাই?
এই বেছিকেহে নানে কিন্তু
অ' এই কে কেত কেতিয়াবা কেতিয়াবা কৰ্ছিত আনিব পাৰে আৰু।
আৰু যোনবাৰ এনে ক'ত থয় গম পা নাই? সাঁপডাল আনিপেলাই ক'ত থয়গে গম পাইছা নে নাই? বিচনাৰ তলত থৈ দিয়েগে।
অ',
এ কি কৰিব এই তেনেকুৱা হলেতো উপায় নাই ন তাৰপিছত আৰু মেকুৰীকে সেই আৰু, এনেকুৱা নহয় যে আনি পেলাই আকৌ লৈ যাব। নি পেলাই তাতে মাৰি পেলাই পেলাই থৈ গুচি যাব। তাৰ পিছত অলপ টাইম পিছত গেলা গেলা গোন্ধাব।
উম, তাকে সেইটো হয় বাৰু। সেইয়ে। আৰু আজিকালি মানুহ বিলাকে কি কয় গম পাইছা নাই? তোমাৰ কিছুমান মানুহক যে সাপে যে খুটে, সাপে খুটাৰ পিছত কিন্তু এতিয়াও কিছুমান মানুহে কিন্তু বেজৰ ওচৰলৈ লৈ যায়। আকৌ গম পাইছা নাই? গতিকে সেইটো সেইটো একদম ভাল কথা নহয় নহয় গম পাইছা নাই? এতিয়া তোমাৰ সাপে খুটিলে আমি কি কৰিব লাগে? অ' মানুহজনক অতি শীঘ্ৰে আমি ডক্তৰৰ ওচৰলৈ নিব লাগে গম পাইছা নাই?
উম-উম হয়-হয়।
বেজ চেজ বিলাক আচলতে অন্ধবিশ্বাস গম পাইছে নাই? সেইটোটো মই একদমে বিচ
সেইবোৰো, সেইবোৰো আজিকালি মই বিশ্বাস নকৰো এইবিলাক। মই সাপে, একচুৱেলি মই ভাবো মানে সাপে কামুৰিলে মানে, বেজেনো কেনেকে বচাব পাৰিব? মই আগতে আৰু কথাটো ভাবো। কিন্তু অ আজিকালি মই সেইবিলাক নাভাবো আগতে মোৰ তেনেকুৱা মানে সন্দেহ হয়। কিন্তু মই জনা নাছিলো চাইন্সৰ বিষয়ে। এতিয়া বৰ্তমানতো মই চাইন্স বিষয়ে ভালকে জানো।